স
শুনিছ নাই, অ, মই শুনিছো তই শুনিছ নাই?
শুনি আছো, শুনি আছো।
অঁ, কি কৰি আছ?
এয়া, এ, গৰুজনি এই পথাৰত দি থৈছিলো, আনি পেলাই এই ঘৰতে বহিছো এতিয়া অলপ।
অ, অ মই আকৌ তো অকমান আকৌ গৰুজননী পথাৰ দি থৈহে আহিছো গাখীৰ চাখিৰ মোৰ মানে খিওৱা অলপ দেৰি হয়।
অ, অ, নহয় আমাৰ এই ছটামানতে খুৱাৱা হয় গাখীৰ।
অ, খিৰাই মেলি এতিয়া এই মই বাহ পথাৰত দিয়ে থৈছিলো মানে অ, অলপ জেগাটোহে সলনি কৰি দিছো।
অ, অ, মই আকতো হেৰি এ ৰাতিপুৱোৱা অলপ দেৰি হয়। চাৰে আঠটা মান বজাৰ পাছতহে গাখীৰ খিই, তাৰ পিছত গৈ পেলাই এতিয়া পথাৰত দি থৈ আহিছো।
অ, অ।
বাকী ঘৰত
আমাৰ ঘৰতে, ঘৰতে।
অ, আকৌ কেতিয়া যাবি তই?
মই তোমাৰ হেৰি এতিয়া একেবাৰে সাতাইছ তাৰিখহে যাম আৰু।
অ, এইবাৰ দীঘলীয়া ছুটি লৈ আহিছ।
অকমান দীঘলে।
উম, উম, মই খাই আছো এতিয়া।
অ।
হেৰি ভাত কেইটামান বোলো খাই লওঁ, বহুত ভোক লাগিছে কালি ৰাতি খোৱা অকনমান খেলি মেলি হ'ল।
অ, অ।
তাৰপা, এতিয়া খাবলৈ বহিছো তাৰ পিছত আকৌ তোৰ ভাগৰ সেই মিচ কল, এটা পাইছিলো তাকে বোলো ফোনটো কৰি লওঁ।
অ, অ এই কালিয়ে মাৰিছিলো। ৰাতি চাৰে এ, নহয় এনেইহে মাৰিছিলো খেল চেল চাই চানে সুধিবলৈ ৰাতি চাৰে বাৰটাও। কি কানা
অ, অ মই বোলো তো তাকে বাৰটা বজাত মাৰি থৈছ বোলো কিবা বিপদ আপদহে হ'ল নেকি। কি কাৰণে বা ফোন কৰিলি?
নহয়, এই ফুটবলৰ কথা সুধিবলৈহে মানি চাইছা নেকি।
অ, নাই চোৱা নাই চোৱা মোৰ মানে কালি কি দিনত এই পথাৰৰ কামত লাগিলো তাৰপিছত আকৌ ঘৰৰ কাম বনোৱা আছে। লে, সেই কাম খিনিতো লাগিলো খুব ভাগৰ লাগিলে। অ, তাৰপিছতে তটো সেই শুই দিলো আৰু সোনকালে।
অ, ঠিকে আছে। উম, উম, মই সেইকাৰনেহে মাৰিছো, নহয় কালি এই চছেমি ফাইনেল আছিল যে।
অ, গম পাইছো।
সেই, স্পেইন আ সেই ফ্ৰানস।
ফ্ৰান্স জিকি গ'ল হয় নহয়।
এ, হাৰি
ফ্ৰান্স হাৰিলে হে, নেকি।
অ, স্পেইন হে জিকিলে।
মই আকৌ তোৰ ফ্ৰান্স জিকিব বুলি ভাবিছিলোঁ।
ময়ও ফ্ৰান্সত জিকিব বুলিয়ে ভাবিছিলোঁ।
উম।
যেতিয়া দুই, শূন্য হ'লগে।
অ' মই আকৌ কি হ'ল কালিতো এই ভাগৰ লাগিলে কাৰণে সোনকালে শুই দিলোঁ, খেলখন নাচালোঁ।
অ', অ'। নাই ময়ো ময়ো ইমান ভালকে চোৱা নাই, মাজে মধ্যে হে চাই আছিলোঁ।
অ' কালি আকৌতো অদিয়াও হৈছিলে যে।
অ', মই সেইখনৰ কথাই ক'ম বুলি আহিছো, সেইখননেহে চালো মই।
অ' মই সেই অদিয়াই অলপমান চালোঁ, চাই পেলাইটো সোনকালে শুলোঁ কাৰণে গোটেইখন চাবলৈ নাপালোয়েই।
উ, কালি কি ধুনীয়া বলিং ধুনীয়া কৰিছে ভাৰতে।
অ', তাকে তাকে, মই মানে অক্সৰবাদলৰ বলিংটো পিছত মই মানে স্কৰ বৰ্ডত চাই গম পাইছোঁ যে বলিং ভাল কৰিছে। আৰু অক্সৰপেটেলে ছটা উইকেট লৈছে নে, অ' চাৰিটা উইকেট লৈছে ন'?
অ' চাৰিটা লৈছে।
ইকনমি ছয়কে দিছে।
অ' ঠিকে আছে, সি মানে টি টুৱেণ্টিত যোনটো ফৰ্ম, নহয় সি মানে একদম বহুত ধুনীয়াকে এটা এ, মানে হেৰি দিছে, কাম বেক দিছে।
অ' তাকে তাকে ভাল লাগিছে দেই চাই, মই আকৌ চাবগে লাগিব আকৌ। কালিহে ভাগৰ লাগিলে কাৰণে শুলোঁ, মই এবাৰ পৰা চাব লাগিব।
অ' ষোল্ল তাৰিখে আছে দ্বিতীয়খন।
অ' গম পাইছোঁ ষোল্ল তাৰিখে আছে।
আৰু এখন জিকিলে আৰু চিৰিজটো পায়ে যাব নহয় ভাৰতে।
উম, এইখন তিনি খেলৰ লিংক, অ'। সেই ষোল্ল তাৰিখৰখন জিকি গলে ভালেই হ'ব আৰু।
উম, টি টুৱেণ্টিটো হাৰিলেই ভাৰত, এইবাৰ ওৱান দেতে জিকক আৰু।
তাকে তাকে, আৰু তোৰ আমাৰ অল্ড প্লেয়াৰ খিনিও আছে ভাল লগাখিনি।
হয় হয় সেইটোৱে, মানে এতিয়া তোমাৰ এই কোৱলিহঁত বা ৰোহিতহঁত থকাৰ কাৰণে গোটেই ষ্টেডিয়ামেই গোটেই ষ্টেডিয়ামখন ফুল হৈ আছে।
তাকে আৰু তো এইবছৰে চাগে সিহঁতৰ লাচ হ'ব, মোৰ মতে মানে।
নাই নাই বিশ্বকাপটো খেলিব সাতাইশত।
অ' সাতাইশত বিশ্বকাপটো খেলাৰ পিছতে থাকে সিহঁতে ৰীতাইৰ ল'ব দেই মোৰ মতে।
অ' ল'ব, কিন্তু কহলিৰ ৰীতাইৰ ল'ব বয়স হোৱা নাছিলে আচলতে। চাবলৈ গ'লে।
ক-কহলিয়ে টি টুৱেণ্টি আৰু খেলিব পাৰিলেহেতেন তিন বছৰমান।
টি টুৱেণ্টি নোৱাৰিলেও নেক্স চাতাইছ আকৌ নেক্সট ত্ৰিশ ৱৰ্ল্ড কপতো খেলিব পাৰিলেহেতেন।
টি টুৱেণ্টি কেলে নোৱাৰিলেহেঁতেন? টি টুৱেণ্টিটো খেলিব পৰাক এটাক বয়স আছিলে।
বয়স আছে, হ'লেওঁ টি টুৱেণ্টি মানে এতিয়া এই নতুন প্ৰজন্মৰ যোনখিনি খেলুৱৈ ওলাইছে, তেওঁলোকৰ সুবিধা এতিয়া বেছি দিছে মানে, যাতে এহেঁতৰ এই ৰিটায়াৰমেণ্টৰ পিছত যাতে ভা সেইবিলাকে গোটেই খেলখন ধৰিবহি পাৰে ভালকে খেলি মেলি।
হা, সেই কথাটো হয়, কিন্তু এহেটকিজন মানে কি আৰু চাই ভাল লাগে আৰু ভাৰতৰ প্ৰতিজন মানুহ তেওঁলোকৰ ফেন ন' বহুত ফেন আছে, গতিকে ফেনছ চিনিৰ কাৰণে খেলিব পাৰিলেহেতেন।
হয় হয় সেইটোৱেই।
উম, আৰু সাতাইশৰ অদিয়াৰ পিছত আৰু যেতিয়া ৰিটায়াৰ ল'ব তাৰপিছত আৰু অকল আই পি এলতহে দেখা পাম।
সেইটোয়ে আই পি এলৰ এটা সময়ততো আই পি এলৰ পৰাও হেৰি হ'ব।
উম।
ৰিটায়াৰমেণ্ট ল'ব।
এইবাৰ ফাইনেলী মহেন্দ্ৰ সিং ধোনীয়ে ৰিটাৰ ল'লে নহয়।
অ', নাই লোৱা আই পি এলৰ পৰা নে?
উম।
আই পি এলৰ পৰা নাই লোৱা কেলে হেৰিয়ে দেখোন কৈছে তোমাৰ এজন এই আহ চেন্নাইৰ যোনজন কোচ আছিল তেৱে কৈছে নহয়। আঠাইশলৈকে ধনীয়ে খেলিবই।
এই নহয় এনেই কৈছে তেতিয়া হেৰি আকৌ এই যোৱা এইবাৰ দেখোন আই পি এল খেলাৰ মাজতে দেখোন কিবা ধোনীয়ে টুইট এটাও কৈছিলে
এই সেইটো নহয় কিন্তু শুনামতে যাতিয়া কছে প্ৰেছ কনফাৰেন্ঞ্চত কৈছে আঠাইছলৈকে ধুনীয়া আমি দেখিম।
আৰু মানে কি ধোনীকে চি এছ কে ফ্ৰেনচাইজি কাৰণে আখাই থৈছে বাকী একো নাই কথা।
অ', সেইটোৱে তাৰ কাৰণে প পপুলাৰ
তাৰ কাৰণে পপুলাৰ। এইবাৰতো সি নেখেলিলেই তথাপিও তাৰ নামটো থাকিলে ন।
সেইটোয়ে, সেইটোয়ে।
উম।
আৰ চি বিও আকৌ মাজে মাজে কেতিয়াবা সলনি হৈ যায় উম। এতিয়া লগে, লগে দুটা ট্ৰফি।
তাতে একেলগতে দুটা ট্ৰপি পাইছে।
তাকে মই এবাৰ গুজৰাট জিকিব বুলিহে
মই আকৌটো পাঞ্জব জিকিব বুলি ভাবিছিলো।
অ', প্ৰথম পাঞ্জাৱৰ বহুত বেলেগ খেল খেলিছিলে সাত খন একেবাৰে নহৰাকে যে খেলিছিলে।
তাকে একদম সাংঘাতিক ফৰ্ম এটাত গৈছিলে আগবাঢ়ি।
অ', তাৰ পিছতহে। খেলটো পালটি মাৰিলে তেহেতেক একদম পাঁচ নম্বৰ পালেহি।
উম, উম।
এইটো কথা হ'ল।
তাকে কিন্তু আই পি এল চাই ভাল লাগিছিলে বাৰু এইবাৰ।
উম, আই পি এল চাই ভাল লাগিল দে এইবাৰ মানে গোটেইখিনি দলে একদম বহুত কষ্ট কৰিছিল খেলখন।
বস্তু তাকে কষ্ট কৰিছিলে তাৰ পিছত আকৌ বৈভৱ চুৰ বঞ্চীও ভাল লাগিলে চাই।
ন তাৰ কাৰণে বেছি মানুহে এবাৰ। অ', তাৰ কাৰণে বেছি আই পি এল চাবলৈ ল'লে এবাৰ মানুহে।
তাকে আকৌ ৰিয়ান পৰাগৰ আকৌ কেপটেনঞ্চি লগতে ৰোহিত শৰ্মাৰ বাৰা ফৰ্মটো অকমান ডাউন আছিলে।
হয়, হয় একো নাই হলেও মই এইটো কাৰণে ভাল লাগিছিল যে অসমৰ লৰাটো টোৱে যে ইমান এখন ছেমি ফাইনেললৈকে যে পোৱালে।
উম।
সেইটো বহুত মানে এটা গৌৰৱৰ কথা।
তাকে, তাকে গৌৰৱৰ কথা তাৰ পাৰ্ফৰ্মেন্ঞ্চটো অলপ ডাউন আছিলে কিন্তু। সি খেলখিনি বহুত ধুনীয়াকৈ আগবঢ়াই নিলে আৰু কেপটেনঞ্চিটো ভাল কৰিছে।
হয়, হয়।
উম। উম, তাকে ভাল কৰিছো ভাল কৰিছে আমি। অহাবাৰলে আকৌ চাব লাগিব
অ', তাক চাম হ'লেও মই আকৌ গুজৰাটৰহে।
তই গুজৰাটৰ মোৰ মুম্বাইত।
অ', আমাৰ আকৌ গাঁৱত দুটামান আছে আকৌ দীঘলাভ পা ধৰি এই টাৱাৰৰ ল'ৰাটোলৈকে।
চি এছ কে।
অ', অ', অ'।
সিহঁতক ময়ো দিব নোৱাৰো সিহঁতক দিব লাগিব ভালকে।
অ', ভালকৈ পাঁচটা ট্ৰফি লৈ আৰু এনেই আৰু।
তাকে কিন্তু এম আইতো ওঠৰ বছৰে পাঁচটা ট্ৰফি পালে যদিও হেৰি নিদিয়ে আকৌ দেই উষ্টাদি নামাৰে বা তো নিজৰ ভুলতো স্বীকাৰ কৰে।
অ', চেন্নাইৰ পৰা ওষ্টাডি এটা আছে ন।
অ', ফেনখিনি
অ', মানুহখিনি বেছি। দলটো নাথাকিলেও মানুহখিনি একদম বেছি অলপ মানে বৰ পাঁচটা ৰবিবাৰে বহুত হেৰি বুলি ভাবিছে।
সেইটোৱে সিহঁতৰ মানে মেইন ওষ্টাডিটো হ'ল ধুনিয়া আৰু পাঁচটা ট্ৰফি
অ', এতিয়া সেয়া আৰ চি বি দুখন আহিয়ে আছে লাহে ধিৰেকে।
উম, উম।
এ দুয়োটা হ'লেই দুবছৰ দুটা পাইছে তাতকে আৰু কি লাগে।
অ', নহয়তো আগ বহুত ওঠৰ বছৰ এটা শেষ হ'ব লগা আৰু আৰ চি বি। অ', অ', হয় অ' ছবি শেষ হ'ল। তাৰ পৰা
ছয় বছৰৰ মূৰত প্ৰথমটো টফ্ৰি আকৌ তাৰ পিছতে আকৌ দ্বিতীয়টো টফ্ৰি
উম, তাৰ পৰা সেয়া বিৰাট কোহলিৰ যোনখিনি ফেন আছিলে সিহঁতখিনিও অলপমান খোজ হৈ গ'ল।
সেইটোৱে এতিয়া কুহলি মানে মানে এতিয়া ৰিটায়াৰমেন্ট ললো। তাৰ কোনো দুখ নাথাকে আৰু।
নাথাকে কিন্তু মই বিছৰা নাই দেই কোহলিহঁতে এইটো সোনকালেই ইমান সোনকালে ৰিটায়াৰমেণ্ট লওঁক। মানে মই সিহঁতক
নে নাই। কথাটো কৈছো মানে এতিয়া আই পি এলৰ পৰা মানে এনেও এই যোনখিনি মানে ইণ্টাৰনেচনেল লগ পালোলে সেইখিনি আই পি এলৰ পৰাই সহজে নলয় এতিয়া।
উম, উম।
আই পি এলটো মানে এনেকুৱা এটা খেল হৈছে যে তাত যিমান বয়সৰ হেৰি থাকিলেও মানে খেলি থাকে।
খেলি থাকে আৰু মানে গোটেই হেৰিখিনি গেডাৰিং হয় ন গোটেই প্লেয়াৰখিনি।
হয়, হয়।
অ', বেলেগ বেলেগ দেশৰো আহে আকৌতো ডেকাৰ পৰা বুঢ়ালৈকে চব মানে চব মানে আই পি এলটো এটা উৎসৱৰ নিচিনা হৈ যায় ক্ৰিকেটৰ ক্ষেত্ৰত।
অ', আৰু গুৱাহাটীত আমাৰ গুৱাহাটী হ'লেতো দেখি চাই চব মানুহ কিমান আগতীয়াকৈ টিকেট কাটিবলৈ চাই।
তাকে কিন্তু মই শুনামতে গুৱাহাটীত আৰু আই পি এল নহয় বুলি শুনিছো।
নাই হোৱাতটো হ'ব আৰু এখন নতুনকে যে বনাই ষ্টেডিয়াম সেইখনতো পাতিব বোলে পিছতকে।
অ', মই ডিম্পুৰ ব্লকচ এটাত দেখিছিলো নতুনকে পুণৰ ষ্টেডিয়ামখন।
আমিনগাঁও।
অ', তাকে সেইখন কি হেৰি বৰ্ষাপাৰতকে ডাঙৰ হ'ব নেকি?
এই নহয় চিট কেপাচিটিটো কম অলপ বৰৰ্ষাপাৰতকে।
অ'।
ইয়াৰ এই আমিন গাঁওখনত মানে ষ্টেডিয়াম খন ভাল লেন্থটো ডাঙৰ হ'ব।
অ', আটচ্ছা।
কিন্তু সেই বিশ হাজাৰহে চীটৰ সেই
অ', আৰু তোৰ বৰ্ষাপাত কিমান আছে চিত মানুহে মানুহ বহিব পৰা?
পঞ্চল্লিশ মান নে অ' পয়ত্ৰিশ নে চল্লিশৰ ভিতৰত আছিলে
অ' অ' মই আকৌ টোৰ গুৱাহাটীত যোৱাই নাই নহয় নে ডাইৰেক্ট দেখা নাই বৰ্ষাপাৰ ষ্টেডিয়ামে হওঁ আমিন গাওখনেই হওক বৰ্ষাপাৰখনতো টিভিত দেখি থকা হয় আৰু আমিন গাওখন এ হেৰিয়াত এ ডিম্পু ব্লক চাইটাত দেখা পাইছিলো
অ', মই আছ ত লগত ভাবিছো যাম বুলি
অ', যাব পাৰা বাকী তই এই গুৱাহাটী আৰু আমাৰ লখিমপুৰৰ যোনখন উম লাভলিনা বৰগোহই বুঢ়াগোহাঁই ইয়াত বনাইছে সেই সেইখন চাইচ গে নাই?
অ', গৈছিলো হেৰি
অঁ সেইখনো ডাঙৰে ন'?
না সেইখনত ধুনীয়া একদম মানে সেইবিলাক যে ৰঞ্জী ট্ৰফী বিজয় হাজাৰী ট্ৰফি সেইবিলাক মানে ডমেষ্টিক খেল পাতিব কৰো
অ', তাকেতো সেয়া মুখ্যমন্ত্ৰীয়ে ঘোষণাও কৰিছিলে ন' তাতে ডমেষ্টিক খেল হব আৰু আছাম প্ৰিমিয়াৰ লীগ যেতিয়া উদ্বোধন কৰিছিলে তেতিয়াও মানে এই